শুনা পাইছো তুমি শুনা পাইছা?
অঁ পাইছোঁ। কি কৰি আছা?
এ আছিলো ৰবা অলপমান পঢ়া পাতি কৰি
অ মইয়ো আছোঁ ৰবা এই মানে সামাজিক মাধ্যম চাই থাকোঁতে মই দেখা পালোঁ মানে আমাৰ এটা খুব ধুনীয়াকৈ মানে আমাৰ অসমৰ যিমানবোৰ মানে ঠাই আছে ঐতিহাসিক পৰ্যটনৰ ঠাই ঠাইসমূহৰ মানে খুব ধুনীয়া মানে এটা ভিডিঅ' প্ৰস্তুত কৰি বনাইছিলে তাকে ভাবিলো আমাৰ ইমান ধুনীয়া, ধুনীয়া ঠাইসমূহ আছে আ পৰ্যটনৰ এতিয়া বাহিৰৰ লোকসকল আহে গতিকে এই ঠাইসমূহৰ বিষয়ে আমি অলপ আজি আলোচনা কৰো নেকি
হয় নিশ্চয় পাৰি বৰ ভাল এটা বিষয় বাছি লৈছা দেই। কাৰণ যিহেতু তাম অসম এই আমাৰ ঐতিহাসিক এ এ ধৰা পৰ্যটনৰ কাৰণে হওক বা ঐতিহাসিক স্থানৰ কাৰণে অ য- যথেষ্ট মানে গুৰুত্বপূৰ্ণ ঠাই হয় দেশ বিদেশৰ পৰা ধৰা পৰ্যটকসকলে ভ্ৰমণ কৰিবলৈ আহে ভাল বিষয় এটা বাছি লৈছা বাৰু কোৱাচোন?
হয় হয় মানে আমাৰ এতিয়া প্ৰত্যেক বছৰে আমাৰ অসমত, বহুতো দেশী বিদেশী পৰ্যটকে মানে আহি আমাৰ অসমৰ বিভিন্ন ঠাইসমূহ তেওঁলোকে ভ্ৰমণ কৰে। মানে গতিকে যিটো আমাৰ বাবে গৌৰৱৰ বিষয় কিন্তু আৰু আমাৰ মানে অসমৰ লোকসকলেও কিন্তু মানে আমাৰ এই অসমৰ ঠাইসমূহক মানে আওকাণ কৰি তেওঁলোকে বাহিৰৰ মানে ঠাইসমূহো তেওঁলোকে চাবলৈ যায়। যিটো মই ভা- ভাবো মানে ইমান ভাল নহয় কাৰণ কিয় প্ৰথমতে আমাৰ অসমৰ ঠাইবোৰ বোৰ ঠাই মানে শেষ কৰি লওকচোন কাৰণ কিয় আমাৰ ইমান ধুনীয়া ধুনীয়া ঐতিহাসিক ঠাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আদি কৰি, শিৱসাগৰৰ পৰা আদি কৰি, কামাখ্যা মন্দিৰ আছে। গতিকে এইসমূহ মানে চা ঠাই নোচোৱাকৈ যদি বাহিৰলৈ যায় তেতিয়া মানে আমাৰ অসমকে মানে এটা মানে আহ অসমক মানে বে বেয়া পোৱা নিচিনা ভাৱ ভা ভাৱৰ নিচিনা সৃষ্টি হয় কি কোৱা তুমি
ঠিকে ঠিকে একেবাৰে সঁচা কথা দেই মই তোমাৰ কথ লগত একমত কাৰণ চাবা আমাৰ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য ইমান ধুনীয়া বা সেই সৌন্দৰ্য চাবলক কাৰণে তোমাৰ বাহিৰৰ পৰা মানুহ বিলাক আহে। কিন্তু আমাৰ কৰা অসমৰ মা যিবিলাক মানুহ আছে সেই মানুহ বিলাক তোমাৰ অ অসমৰ ধৰা ঠাই বিলাক সম্পূৰ্ণ নাচায়েই তেওঁলোকে আৰু চাওন মানে চাবলৈ যাব বাহিৰলৈ যে বাহিৰৰ দেশবোৰ বেছি ধুনীয়া বুলি কিন্তু তেওঁলোকে এই- টো কথা মানে এ চালি জাৰি নাচায় যে আমাৰ বাহিৰৰ যিবিলাক পৰ্যটক তেওঁলোকে আহে আমাৰ অসমলৈ সেই আমাৰ প্ৰা- কৃতিক সৌন্দৰ্যবোৰ চাবৰ কাৰণে আমাৰ যিবিলাক ঐতিহাসিক এ ঠাই সেইবিলাক চাবলৈ বা আমাৰ যি- খিনি সাহিত্য‌ সংস্কৃতি সকলোবোৰৰ বিষয়ে জানিবলৈ এ বা আমাৰ আহ মানে সমাজখন এ বা আমাৰ অসমখন ইমান আমাৰ সাহিত্য সংস্কৃতিত ইমান ধনী অহ অহ ঠাই হয় সেই বিষয়ে মানে ধৰা তোমাক ক'বলৈ গ'লে অ মানে কথা কম পৰি যাব নে কি কোৱা
হয় হয় একেবাৰে ঠিক কথা কৈছা এতিয়া যদি মই প্ৰথমেই কওঁ আমাৰ আ বিশেষকৈ কামাখ্যা মন্দিৰলৈ মানে বহু প্ৰত্যেক বছৰে দেশী-বিদেশী পৰ্যটক আহে যি মানে এক আমাৰ বাবে গৌৰৱৰ বিষয় আৰু কামাখ্যা মন্দিৰ ত' তুমিটো গৈ পাইছা চাগে?
হয়-হয়, পাইছো-পাইছো বহুবাৰে গৈছো বাৰু।
হয়-হয়, এই শক্তি ধামত মানে আমাৰ এতিয়া কেইদিনমান আগত আমাৰ অম্বুবাচী মেলা হৈ গ'ল। তাতে বহুতো মানে দেশ-বিদেশী সাধু-সন্যাসীসকল বা তাৰকাসকল, বলিউড তাৰকাসকল সকলো মানে আহে গতিকে আমাৰ গৌৰৱৰ বি বিষয় হয়নে?
হয় একেবাৰে সঁচা কথা কাৰণ উম, চোৱা আমাৰ যিটো মানে শক্তিপীঠ হয় শক্তিপীঠটো আমাৰ কাৰণে বহুত বহুতে মানে মহত্বপূৰ্ণ হয় কাৰণ তাতে দেশ দেশৰ পৰা, বিদেশৰ পৰা আৰম্ভ কৰি তোমাৰ এ দূৰ-দূৰণিৰ পৰা, সাত সাগৰৰ পাৰ হৈ পিনে মানুহ আহে আমাৰ এই শক্তিপীঠ ভ্ৰমণ কৰিবলৈ বা মা কামাখ্যা কামাখ্যাত এ পূজা-অৰ্চনা কৰিবলৈ কিন্তু চাবা তুমি এটা কথা লক্ষ্য কৰিবা যে এ দূৰ-দূৰণিৰ পৰা আহ অহা মানুহবিলাকে তোমাৰ এই মা কামাখ্যাৰ যি টো পূজা-অৰ্চনা কৰিবলৈ আহে সেই পূজা-পূজা পূজা অৰ্চ-অৰ্চনা কৰি যায় কিন্তু ধৰা আমাৰ অসমত বা ওচৰ-পাঁজৰে থকা মানুহ বিলাকে বেছিভাগে তোমাৰ চাবা চোন আজি-আজিলৈকে মানে কামাখ্যা মন্দিৰ যোৱা নাই বা যাই পোৱা নাই।
হয়-হয়।
মানে একেবাৰে লাজৰ মানে কথা বুলি মই ভাবো, নে কি কোৱা?
একেবাৰে ঠিক কথা কৈছা আৰু গতিকে মানে আমাৰ মানুহবোৰে ইমান টকা-পইচা খৰচ কৰি বাহিৰলৈ ভ্ৰমণ কৰিবলৈ যায়, যোৱাতকৈ গোৱা যোৱাত এইবোৰ কিবাকিবি ঠাই যোৱাতকৈ মই ভাবোঁ প্ৰথমে আমাৰ অসমখনকে ভালদৰে মানে এ চাই-চিতি লওক, ভালদৰে ভ্ৰমণ কৰি লওক, তাৰ পাছত আপত্তি নাই বাহিৰৰ ঠাইলৈ যোৱাত। গতিকে মানে হয় আৰু এতিয়া আমাৰ কামাখ্যা মন্দিৰৰ পিছতে মোৰ মনলৈ আহিল এই আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা তাতো তো বহুত পৰ্যটক আহি ভিৰ কৰে বিশেষকৈ এশিঙীয়া গঁড় চোৱাৰ বাবে, কি কোৱা এই বিষয়ে?
ঠিকেই-ঠিকেই একেবাৰে সঁচা কথা কাৰণ চাবা আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া-এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। আমি তাত ৰয়েল বেংগল টাইগাৰো দেখিবলৈ পাওঁ আৰু বিভিন্ন ধৰণৰ জীৱ-জন্তু চৰাই-চিৰিকটি এই সকলোবোৰ আমি তাতে দেখিবলৈ পাওঁ। হলৌ-হলৌ বান্দৰ আৰু তাতে ইমান আহ মানে বিভিন্ন ধৰণৰ প্ৰজাতিৰ জীৱ-জন্তুবিলাক আছে যিবিলাক ধৰা এতিয়া মানে একেবাৰে নাই নাইকিয়া হৈ যোৱা বুলিয়ে ক'ব পাৰি। আজিকালি মানে ধৰা যথেষ্টখিনি জীৱ-জন্তু তোমাৰ চাবলৈ আহ নোপোৱাই হৈছে। আমি যে আমাৰ যে চিৰিয়াখানা আছে চিৰিয়াখানা তুমি চাবা চোন এ যিমানখিনি জীৱ-জন্তু থাকিব লাগে, সিমানবিলাক জীৱ-জন্তু নায়েই। একেবাৰে মানে নাইকিয়া হৈ গৈছে আৰু সেইকাৰণে মানে আজিকালি ধৰা মানুহবোৰে ধৰা চিৰিয়া-চিৰিয়াখানা বেছিভাগ ভ্ৰমণ কৰিবলৈ নাযায়। কাৰণ তাতে যিহেতু নায়েই জীৱ-জন্তুবিলাক কিনো চাবলৈ যাব। আৰু কাজিৰঙা বুলি ক'লে তোমাৰ কাজিৰঙাত মনলৈ যেতিয়া আহে এশিঙীয়া গড়ৰ কথা তেতিয়া মানুহৰ যিটো উৎসাহ মনৰ সেইটো বাঢ়ি যায়, প্ৰথমতে মানে লাগে যে মানে- দেখা পালে মানে বেছি ভয়ানক হব নেকি, কিন্তু যেতিয়া তুমি সন্মুখৰ পৰা চাবা ন, তেতিয়া তোমাৰ মনটোৱে ভাল লাগি যায়। যে সেই যিবিলাক দৃশ্য আছে, সেই দৃশ্যবোৰ বা চাৰিওফালৰ টো প্ৰাকৃতিক সৌন্দ্যয় সেই সকলোবোৰ দেখা পাল মানে মনতটো একেবাৰে ভাল লাগি যায় নহয় নে।
ঠিকেই ঠিকেই একদম ঠিক কথা কৈছা, কি ক'ল
তুমি বাৰু গৈছা নে কাজিৰঙালৈ?
অঁ হয় হয়, মই এবাৰ মোৰ পৰিয়ালৰ সৈতে অই মানে মেট্ৰিক পৰীক্ষা দিয়াৰ পাছতেই বন্ধত মই গৈছিলো। খুব ভাল লাগিল, তাতে জীপ চাফাৰী কৰিছিলো আৰু তাতে মানে মই যি পৰ্যটক সকলক দেখিলো তেওঁলোকৰ মনত যি মানে এক উৎসুকতা আছিল যে- কাজিৰঙালৈ আহি তেওঁলোকৰ যি তাৰে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব। তাৰপিছত তাৰে বিশেষকৈ এশিঙীয়া গড় চোৱাৰ বাবে তেওঁলোক একেবাৰে মানে আগ্ৰহী হৈ আছিল। সেইটো দেখি মই মানে বহুত মই মানে নিজকে গৰ্বিত অনুভৱ কৰিছিলো, আৰু তেওঁলোকে মানে তাৰে যি প্ৰাকৃতিক দৃশ্যসমূহ বা গড়ৰ আন জীৱ জন্তুৰ আঁ ছবিসমূহ তেওঁলোকে তেওঁলোকৰ কেমেৰাত মানে এ বন্দী কৰি লৈছিল, যিটো মানে আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়, কি কোৱা তুমি?
হয় হয়, একেবাৰে সচা কথা দে মানে তোমাৰ যিহেতু তাতে বিভিন্ন ধৰণৰ পৰ্যটক আহে, আমি ধৰা তাতে গ'লে তেওঁলোকক দেখা পাই আমাৰো বহুত খিনি ভাল লাগে দিয়াচোন আৰু আমাৰো বহুত এ সন্মান আমাৰ কাৰণে বহুত সন্মানৰ বিষয় হয় যে বাহিৰৰ পৰা মানুহে আমাৰ দেশক দেশখনক চাবলৈ আহিছে। আমাৰ দেশৰ সাহিত্য সংস্কৃতিৰ বিষয়ে জানিবলৈ আহিছে বা আমাৰ দেশৰ যিখিনি ঐতিহ্যপূৰ্ণ ঠাই বা অ ঐতিহ্যৰ এ মানে বিষয় সকলোবোৰ বিষয়ে জানিবলৈ আহিছে। টো মানে সঁচাকৈ মানে বহুত উম এটা ডাঙৰ কাৰণে গৌৰৱৰ বিষয় হয়, কাৰণ কাৰণ ধৰা তেওঁলোকে ধৰা এইবিলাক যেতিয়া জানি পিনে যাব নিজৰ ঠাইলৈ বা তাতে গৈ পিনে তেওঁলোকেতো নিশ্চয় কাৰোবাৰ লগত কাৰোবাৰ কোনোবাৰ লগত টো মানে আলোচনা কৰিবই যে অঁ তাতে অসমলৈ গৈছিলো, তাৰে ধৰা প্ৰাকৃতিক সৌন্দৰ্য হওক বা ঐতিহ্য বোৰ ইমান ধুনীয়া বা ইমান ধনী মানে এই প্ৰাকৃতি সৌন্দৰ্য ক্ষেত্ৰত হওক বা ঐতিহৰ ক্ষেত্ৰত আ তেতিয়া ধৰা তেওঁলোকোতো আমাৰ ধৰা অসমলৈ আহিব চাবৰ কাৰণে নহয় নে।
একেবাৰে ঠিক কথা কৈছা, গতিকে মানে আমাৰ এই গৌৰৱৰ বিষয়ে আমাৰ এই ইমান ধুনীয়া ধুনীয়া ঠাইসমূহ যিহেতু আমাৰ অসমতেই তাৰ পিছত মোৰ মনলৈ আহিল আমাৰ আহঁ ঐতিহাসিক ঠাই শিৱসাগৰৰ বিষয়ে। যিহেতু আমাৰ শিৱসাগৰখনন আমাৰ আহোম বুৰঞ্জীৰ মানে এক পটভূমি। গতিকে তাৰে যি মানে আমাৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ বা জয়সাগৰ পুখুৰীৰৰ পৰা আদি কৰি ইমান আমাৰ আৰু পৌৰাণিক কীৰ্তিস্তম্ভসমূহ আছে তাতে। সেইবোৰ মানে এবাৰ বাৰু মই গৈছিলো, গৈ মই দে এতিয়া নিজেই মানে নিজ চকুৰে দেখা পালোঁ ইমান ভাল লাগিল মানে আমাৰ। সেই আহোম তাহানিৰ মানে ৰজা মহাৰজাাসকলে যি মানে এ যি ধৰণে নিৰ্মাণ কৰি গৈছে তাৰে প্ৰত্যেকটা মানে আজিও ই ইটা শিল আজিলৈকে মানে বেয়া হোৱা নাই। গতিকে সেই কি কবা এই বিষয়ে?
একেবাৰে সঁচা কথা মানে আৰু তোমাৰ চাবা শিৱসাগৰৰ কথা বিশেষকৈ মনত আহে বিহুৰ সময় সময়ত বিহুৰ সময়ত তিয়া আহোম স্বৰ্গদেউসকলে তোমাৰ ৰংঘৰি ৰংঘৰৰ বাকৰিত এ তোমাৰ বিহু নৃত্য উপভোগ কৰিছিল বা হুঁচৰি উপভোগ কৰিছিল আৰু বিভিন্ন ধৰণৰ তাতে খেল ধেমালিও অনুষ্ঠিত হৈছিলে এ মহ যুজ হওক কুকুৰা যুঁজ হওক এই সকলোবোৰ মানে খেল ধেমালি তাতে অনুষ্ঠিত হৈছিলে আৰু যাৰ ফলত মানে ধৰা আহ তাৰে মানুহ মানুহবোৰেও সেইবোৰ চাই উপ মানে মনোৰঞ্জন কৰিছিলে বা মনোৰঞ্জন হৈছিলে নিজকে তাৰ লগতে তোমাৰ আৰু শিৱসাগৰত যেনেকে তুমি ক'লা যে তাৰে ধৰা ৰংঘৰ হওক কাৰেংঘৰ হওক তলাতল হওক আহ তলাতল ঘৰ হওক এই সকলোবোৰ মানে তোমাৰ এ যিটো মানে যিহেৰে নিৰ্মিত যি বস্তু বা ধাতুৰে নিৰ্মিত সেই সেই এ ইমান তাহানিতে মানে তোমাৰ সেইবিলাক ইমান বনোৱা হৈছিলে ত এতিয়াও মানে সেইবোৰ নষ্ট হৈ যোৱা নাই আজিকালি আমি ঘৰ বনাই তোমাৰ দুইবছৰ তিনি বছৰ মূৰে মূৰে মানে বাৰে বাৰে তোমাৰ হ ৰং কৰি থাকিব লাগে মেৰামতি কৰি থাকিব লাগে কিন্তু সেই ইমান আগতে বনোৱা ঘৰ বিলাক বা এ মহ মানে ৰা মহল বুলি ক'ব পাৰি। সেইবোৰ মানে আজিও এতিয়ালৈকে মানে তোমাৰ মেৰামতি কৰিব লগিয়া হোৱা নাই।
ঠিকেই ঠিকেই একেবাৰে তুমি ঠিক কথাই কৈছা গতিকে এইবোৰ আমাৰ গৌৰৱৰ বিষয় মও মানে তেতিয়া সেই শিৱসাগৰ যাওঁতে তেওঁলোকৰ বহুতো মানে দেশী বিদেশী পৰ্যটক মই অহা দেখিবলৈ পাইছিলোঁ তেওঁলোকৰ লগত কথাও মই পাতিছিলোঁ পাতোতে তেওঁলোকে ক'লে যে তোমালোক সঁচাকৈ মানে সৌভাগ্যবান এনেকুৱা এখন ঠাইত তোমালোক থাকিবলৈ পাইছা মোক সেনেকৈয়ে কৈছিলে তাৰপিছত তেওঁলোকে মানে খুব ভাল পাইছে সেইসমূহ মানে এ চাই তেওঁলোকে নিজৰ কেমেৰাত সেইসমূহ দৃশ্য বন্দী কৰি লৈছে যিটো মানে আমাৰ সকলোৰে ভাবে মানে গৌৰৱৰ বিষয় মোৰো মনটো খুব ভাল লাগি গৈছিল তেতিয়া। হয়।
দে একেবাৰে সঁচা কথা দেই ঠিকে কৈছা মোৰ মানে
তোমাৰ লগত এই বিষয়ে আলোচনা কৰি আমি পাছত আৰু ভালদৰে আলোচনা কৰিম।
হয় হয় নিশ্চয় নিশ্চয় মোৰো বহুত ভাল লাগিলে। অ ঠিক আছে ঠিক আছে বাৰু।